হেল্ল'
হেল্ল' অ নমস্কাৰ
হেল্ল'
হেল্ল' শুনিছা নে
হয় হয় নমস্কাৰ
শুনিছানে
হেল্ল' এয়া আছো এয়া আছো শোনে বাকী ভালনে খবৰ এই খাই উঠিছোঁ আৰু তাকে সেয়া মাটিমাহৰ দালি বনালে, লগত আলু দি দিছে, হয়। নাই আজি খাৰ দি নবনালে, এইটো কি তৰিকাত বনালে ভালকে ধৰিব পৰা নাই, ঔটেঙাও দি দিছে। দিলে
অ' অ'।
খাৰ দিলে মানে অকমান সোৱাদটো বেলেগ হয়, সেইটো হয় কিন্তু এতিয়া, ঔটেঙা দি বনাই দিয়াৰ কাৰণে আৰু তেনেকেই খাই দিব লগীয়া হ'ল, হ'লেও ধুনীয়া সোৱাদেই হৈছে। খালো ভালেই। বাকী খোৱা বোৱা হ'ল?
বাকী খোৱা বোৱা হ'ল অ'।
অ', কিহে খোৱা হ'ল?
পঁইতা ভাত, পানী ঢালি, মাছ পিটিকা।
গৰৈ মাছ আছিলনে?
গৰৈ মাছ, কাৱৈ মাছ তেনেকুৱাই।
হয়, হয়, পঁইতা ভাতৰ লগত গৰৈ মাছৰ পুৰাটো খাব লাগে।
অ'। সেইটো সোৱাদেই বেলেগ, লগত খৰিচা অকণ হ'ব লাগে।
হয়, হয়।
বা খাৰলি অকণ।
হয়। কিন্তু আগৰ মানুহে টেঙাৰ লগত খাৰ খাবলৈ হাক দিয়ে, হয়তো তেওঁলোকৰ কিবা কাৰণ আছে চাগে। আজিকালি খাই দিয়ে বাৰু মানুহে।
কিন্তু মানে এইটো পানী দিয়া ভাতৰ লগত এইটো সোৱাদটোৱে বেলেগ হয় ন।
নহয়।
তাহানি ভীমেও তেনেকৈ খাইছিলে বুলি কোৱা শুনা পাওঁ আৰু, গ্ৰন্থবিলাকত ক'ৰবাত, ক'ৰবাত আছে চাগে লিখিত ৰূপ
তাকেহে বতৰ পাতিবোৰ ভাল নহয়, অ'। হয়, কাম চাম তেনেকে নাই লগোৱা আৰু এই এয়া, পথাৰলৈ যাওঁ, যিমানকণ পাৰোঁ হাল বাওঁ। তেনেকেই চলি আছে আৰু। গৰু দুটাও বুঢ়া হৈছে যে এতিয়া বয়স হৈছে, সিহঁতৰ ইমান টানিব নোৱাৰে হাল, হ'লেও যিমান আৰু।
অ', তুমি হাল-চাল বাইচা?
হয়, হয়। তিনি বছৰ মান হ'ল বলধ হাল কিনা মানে, কিনোতেই সিহঁতৰ চাৰিদাত মান হ'ল।
অ', এতিয়া ছয় সাতদাত মান হৈ গ'ল চাগে।
শুনিছা নে?
হয়।
এতিয়া বলধহালৰ ছয়-সাত দাত মান হৈ গ'ল চাগে।
হৈ গ'ল হৈ গ'ল, এতিয়া ইমান বিশেষ দাম নাপাওঁ আৰু সেইটোকাৰণে সিহঁতক খেতিতে লগাই আছোঁ। টানিছে ইমান বিশেষ টানিব পৰা নাই, হ'লেও আৰু এদিনৰ কামতো দুদিন লাগিছে যেনিবা।
ঠিকে আছে, চলি থাকিলেই হ'ল নে কি?
হয়, হয়। সাত পোৰা মান আছে মাটি। এতিয়া তাকে বলত হালে কিমান পাৰে চাওঁ নহ'লে বেলেগ এ কিনিব লাগিব চাগে।
অ', যিমান পাৰা লগাই থাকা টানিব।
হয়, ট্ৰাইটো কৰিছোঁ আৰু
অ',
নহ'লে আমাৰ ইয়াত ঘোঁৰা এহালেও চৰি থাকে মানে, ঘৰৰ মানুহ এইয়া আছে পথাৰৰ পৰাই আহিছে। আমাৰ ইয়াত মানে তোমাৰ ঘোঁৰা এহাল থাকে ঘোৰা এহাল সেই বনৰীয়া ঘূঁৰা নহয়, গৰচীয়া ঘূৰাই আছিলে। এতিয়া মালিকটো নাই। কোৱা শুনা মতে সেইহালকো পাৰিলে মই লগাই দিওঁ বুলি ভাবিছোঁ খেতিতে।
অঁ ঠিকে আছে। বেয়া ভবা নাই বান্ধি থৈ পেলাই খুৱাই মেলি
হয়। হয়।
খেতিত একদম নাঙল-চাঙল বনাই খেতিত লগাই দিব লাগে।
আহঁ তাকে এয়া বানপানী হৈছে, মাছো ওলাইছে গৰৈ মাছ। আৰু ৰাতিয়ে ময়ো প পঁইতা ভাতৰ পঁইতা ভাতৰ ব্যৱস্থাটো কৰিব লাগিব।
কৰিবা কৰিবা পইটা ভাতৰ সোৱাদেই বেলেগ।
গৰৈ মাছৰ পোৰাটো হ'লে মানে সোৱাদটো দুগুণ বাঢ়ি যায়।
আহ এতিয়া মাছ ধৰা, কেনেকে ধৰিবা এতিয়া মাছটো?
মাছটো মানে ইমান বিশেষ দ' পানী নহয় যে, হাত খেপিয়াম। নহ'লে চালনী এখন বনাওঁ বুলি আজি ভাবিছো। বাহ কাটি আনিছো আৰু
অঁ
নহ'লে ঘৰৰ পতাঠ ফটা আঁঠুৱা এখন আছে। অ আৰু এজন মানুহ বিচাৰি, পাৰিলে আহিবা মাছ ধৰিম ফটা উঠুৱাই
অ ঠিক আছে বাৰু ৰাতি
বৰ, বৰ বেজী দি সূটাকেইটাত
আহ, বৰবেজ চালনীখনত নে? অ
আঁঠুৱাটোত আঁঠুৱাটোত
অ আঠুৱটো। নদীত নে পুখুৰীত?
ফুটা দুটামান মানে, ফুটা দুটামান হৈ আছে তাত গাঁঠি মাৰি
অঁ
নহ'লে মাছটো গুচি যাবতে ফুটা দি
হয়। হয়। বৰালি মাছো গুচি যাব পাৰে।
তাত এতিয়া দনিকণাৰ কেজি দুই-তিনি কেগি মানৰ দনিকণ
পাই গ'লেই হৈ যাব ন!
হয় হয় দামো বহুত নহয়, এতিয়া পুৰা ত্ৰিছ পঁয়ত্ৰিছ টকামান হ'ব। কালি আনিছোঁ দনিকনৰ ফিছা ছাইডৰ পৰা। এক পোৱা। সাতশ চল্লিছ টকা ল'লে।
এপোৱাত?
হয়।
হয়। হয়। লোকেল মানে আমাৰ ইয়াতে ডাঙৰ হোৱা। খেল পথাৰতে ডাঙৰ হোৱা মাছ।
হয়। হয়।
সেয়া বৰচালনীত এয়া বেজী মাৰি ধৰা প্ৰক্ৰিয়াই ধৰিছিলে মানে মাছটো বাকী খবৰ হয় হয় সেটো ডাঙোতেই
হেল্ল' হেল্ল'
বাকী সকলোৰে খবৰ ভাল
ভাল ভাল ভাল তোমালোক
ভালে এতিয়া গকুল ঘৰতে আছে নে
ককা দেউতাক গকুল এই কামলে ওলাই গৈছে ঘৰত নকৰিলে নচলে নহয় বুঢ়া কালতো কৰিবই লাগিব আৰু
এসময়ত হয় হয় এসময়ত তেখেত মোৰ সতীৰ্থ আছিলে আমি একেলগতে গুৰুগৃহত শিক্ষা দীক্ষা লৈছিলোঁ
হয় হয়
কিন্তু তেখেতৰ মানে অকমান বয়সৰ চাপটো বেছিকে পৰাৰ বাবে অকণমান মানুহজনৰ কঁকালৰ বিষ কিবাকিবিবিলাক বৰ্তমান আহিছে আৰু সেইখিনি হ'বই আৰু যিহেতু তেখেতৰ বয়স এতিয়া ষাঠি পাৰ হৈ গৈছে
লগতে বহুত ঘৰৰ প্ৰেছাৰো পৰিছে তেওঁৰ ওপৰত বহুত দায়িত্ব
হয় তাকে ল'ৰা ছোৱালী দুটাও হ'ল
হয়
সিহঁতে এতিয়া কোন ক্লাছত পালেগে জানো
ল'ৰা ছোৱালীগিতা নে
হয়
ল'ৰা ছোৱালীগিতা সেইটো নাজানিম দেই
গকুল দেৱে কিবা পুথি এখনো লি লিখিছিলে বুলি মাজতে কোৱা শুনিছিলো কবিতা পুথি এখন গকুলদেৱে কিবা মাজতে কবিতা পুথি এখনো প্ৰকাশ কৰিছিলে বুলি কোৱা শুনিছিলো
অ', কবিতা পুথিখন প্ৰকাশ কৰিছিলে তাৰপিছত কবিতা পুথিখন চৰকাৰে বেন কৰি দিলে
কিয়
এই মানে কিবা অপভ্বংশ ব্যৱহাৰ কৰিছিলে তাত তাৰপিছত দুবছৰ জেল খাই তাৰপিছত এতিয়া ওলাই আহিছে আৰু
অ' তেখেতে সেইখিনি কাৰ্যকলাপ হয় মানুজনৰ ব্যক্তি ব্যক্তিত্বটো মানে আগৰ পৰাই তেনেকুৱা উগ্ৰ তেখেতে অকণমান অকণমান কথাতে খং কৰি আহে সেইখিনিৰ বিষয়ে আমি বহুত বুজাইছিলো যদিও মানে সময়ৰ লগত আৰু এতিয়া তেখেতৰ বয়স বয়সো হ'ল এতিয়া বুজোৱাৰ সময়ো নাই
অ',
হ'লেও সেই কিতাপখন প্ৰকাশ কৰিবলৈ নিদিলে যদিও মানে তেওঁৰ কবিতাৰ প্ৰতি বেলেগ এটা ৰাগ আছে
হয় হয়
হয় আগতে তেখেতে স্কুলত থাকোঁতে এখন তেওঁৰ ওচৰত প্ৰকাশক লৈ কবিতা লিখিছিলে কবিতাটো মোৰ এতিয়া মনত নাই যথেষ্ট ধুনীয়া কবিতা লিখিছিলে
হয় হয়
হয় তাৰ আগত তেখেতে বহুত আগত এবাৰ
হয়
ভাওনাত দৈৱকীৰ ভাও প্ৰদৰ্শন কৰিছিলে তেখেতে বহুত মানে কলাৰে সমৃদ্ধ এজন ব্যক্তি
হয় হয়। তেওঁ দৈব্যকী ধুনীয়া কৰে আৰু যিটো তেওঁ কানন কানে মানে। তেওঁ মানে মানে সঁচাকে কনা নিচিনা লাগে। অ', তেওঁ তেওঁ অকণ মাইকী মাইকী ভাওঁৰ প্ৰতি আসক্ত আছে তেওঁ।
সেইটো সেইটো বাৰু হয় সেইটো সমস্যাতে আগতেও দেখা দিছিলে কিন্তু পিছত পিছলে পিছলে ঠিক হৈছিলে আৰু কিন্তু এতিয়া বয়সৰ লগত আকৌ মানে বেমাৰটোৱে ৰোগ দিছে বুলি গম পাইছোঁ মই।
মানে বয়সৰ লগে লগে তেওঁ পুৰণা বেমাৰে উক দিছে।
হয় হয়। আজিকালি তে তাঁত চাত বয় নে কাপোৰ কানি আগতে মেখেলা চা লগাই থাকে তাঁতত
তাৰছত মাজে মাজে বৈ থাকে।
আগতে তেখেতে মেখেলাত বহুত ধুনীয়া ফুলা বুটা আছে।
হয় হয়।
সেইটো বাবে তেওঁক আগতে স্কুলত ফুলনি দিম ফুলণী দেৱী বুলিও মানে ৰাইজে কয় হয়।
তাৰপিছত তোমাৰো কথা এটা শুনিছিলো তুমি হেনো লোকগীত বৰ সুন্দৰকৈ গোৱা।
অক মোৰ আগতে মানে বহুত ৰাপ আছিলে তেতিয়াৰ কবি আছিলে মই এতিয়া নামটো পাহৰিছো গোৱালপৰীয়া লোকগীত গাই সম্ৰাজ্ঞি গৰাকী কোন আছিলে। হে।
মই হয় তেখেতৰ নামটো এতিয়া মনত পেলাব পৰা নাই কিন্তু তেখেতৰ প্ৰায় সমসাময়িক পৰ্যায়ৰে আছিলো কিন্তু মাজত ধৰি মানে মোৰ দুৰ্ভাগ্যবশতঃ মাতটোৰ অলপ সুৰৰ মানে কণ্ঠৰ অৱনতি ঘটিলে সেইটো কাৰনে মান মই বাদ দিলোঁ তাতে মাজতে আমাৰ নাই এতিয়া মানে নোৱাৰিম মই মাজত ধৰি আমাৰ জুবিন দাৰ লগত যোনটো ঘটনা ঘটি গ'ল সেইটোত মানে বহুত দুখ পালো বহুত শোক পালো এতিয়া মোৰ সেই কণ্ঠটো মানে এতিয়া প্ৰায় নোলোৱাৰ দৰেই হ'ল।
অ', লগতে সেই দুখৰ জহতে তুমি মানে লোকগীত চক গীত বোৰ গাব এৰি দিছা মানে।
হয় মই লোকগীতৰ লগতে তাহানি লোকনৃত্যও প্ৰদৰ্শন কৰিছিলো।
অ', খুব ভাল কথা দেখোন এইতো
হয়
তোমাৰো মানে অলপ প্ৰতিভা প্ৰতিভা আছে।
নহয় নিজে কৈ গৌৰাান্বিত নহওঁ আৰু। হয় হয় ৰাইজে আগতে কয় তেনেকৈ মোৰ লোকনৃত্য চাই বহুত মানুহ মানে আত্মহাৰা হৈ যায়।
অ'।
তেতিয়া বহুতক মই শিকালোঁ। আমাৰ ভিভিৰাম শইকীয়াদেৱক লোকনৃত্য ময়ে শিকোৱা। এতিয়া তেখেতৰ পুত্ৰ লোহাই শইকীয়া তেখেতো এতিয়া লোকনৃত্যত পাৰ্গত তেখেতকো সেই মোৰ পৰাই শিক্ষা গ্ৰহণ কৰা তেখেতো।
হয় হয়। তেহেতৰ নাতিপুতি নাতিপুতিও চাগে এতিয়া শিকিছে ন'।
শিকিব লাগে শিকিবা লাগে বৌ শ থাকি থাকিতে ভাল এতিয়া তোমাৰেই তোমাৰেই ভিভিৰাম শইকীয়া যদি তোমাৰ এই ছাত্ৰ হয় তেন্তে তেওঁৰ নাতি পুতি আৰু তেওঁ সন্তান সকলো তেতিয়া তোমাৰ এই ছাত্ৰ হ'ল মানে ছাত্ৰৰ ছাত্ৰ
হয় নাতি মানে এজন নাতিৰ ওজনটো জোখতকে অকমান বেছি মানে
ওজনতটো নাই, নাই সেইটো পাৰি হ'লেও মানে ওজনত নাযাবা তুমি মানে শিক্ষাত যাবা সি যদি পাৰ্গত হয় ওজন